হেল্ল' অ, কোৱা।
শুনিছা নে নাই মোৰ মাতটো?
শুনিছো-শুনিছো।
অ, কি কৰি আছা?
এ আছো আৰু এনেই, শুই আছিলো।
অ'হ
তুমি কি কৰিছা?
এই মই তোমাৰ এতিয়া, এই ভাতকেইটা খাই পেলাই উঠি আহিছো।
আচ্ছা, ভাত কিহে খালা?
ভাত তোমাৰ, আ-আলু আৰু ভাত কেৰেলা ভাজি, তাৰ পিছত দালি, কঠালগুটি ভাজি। ভাজি নহয়। মানে দালিতে কঁঠালগুটি দি দিছিলে আও
অ-অ, বুজিছোঁ-বুজিছো, এতিয়া কঠালগুটি খাই, এইটো কঠালগুটি চিজনে আও
অ, পুৰা, আমাৰ এতিয়া ঘৰতে কঁঠাল এজোপা আছে, লাগিছে বাও
হয়।
তোমালোকৰ আছে নাই?
আমাৰ ঘৰত কঁঠাল নাই। এই ওচৰৰ মানুহ ঘৰৰ পৰা আনো আৰু।
অ'হ
দিয়ে খাবলে।
আমাৰ আকৌ কি হ'ল তোমাৰ, কঁঠালজোপা বহুত ওখত লাগিছে কঁঠাল খিনি।
হয়
তাৰ পিছতে আমি কেঁচাতে অলপমান পাৰি মানুহৰ বিলাই দিলো
অ
তেতিয়া আকৌ প্ৰথম অৱস্থাত আমি একদম মানুহক মানে কও হিক কঁঠাল এটা লৈ যাও সিও কঁঠাল আছে মানে এনেকে কও মানুহে খোজা মানুহ নাই
হয়।
তাৰপৰা এতিয়া তোমাৰ, কঠালো নাই গছত। তিনটামান আছে কিন্তু। খোজা মানুহ এতিয়া ধেৰ, এতিয়া আঠ, ন জন মানে খুজি আছে, কঁঠাল এটা দিবিচোন- দিবিচোন।
উম' এতিয়া পকা কঁঠাল বোৰতো, পাৰিবলে দিগদাৰ হয় ন?
অ, পকা কঠালবোৰ পাৰিলে, তলত পোৱা আহিলে, ফাটিয়ে থাকে নহয়।
অ, সেইটোৱে অ
আমি হেৰি কৰো, এই প্ৰথমতে একেবাৰে ওখত থকা খিনি, কেঁচাতে পাৰি দিওঁ। আৰু এতিয়া তলতে আছে, হাতে ঢুকি পোৱাটো আছে মানে, সেইকেইটা পকিবলৈ দিছো আও।
আচ্ছা আকৌ কঁঠালৰ মুচিটো খোৱা নাই কলিতে যে মুচি কে
অ খাওঁ খাওঁ কঠালৰ মুচি এনেকে মাংস নিচিনাকে বনাই খাওঁ ভালে আমাৰ মায়ে বনাই নহয় তোমালোকে খোৱা নে
খাইছো খাইছো একদম
হেল্ল' হেল্ল' হেল্ল' শুনিছা নে? হেল্ল